ভালনে খবৰ হেল্ল',?
অ, ভালেই কি কৰি আছা?
এয়া মই বহি আছো তুমি কি কৰি আছা?
অহ', এই আমিয়ো বহিয়ে আছিলোঁ মোবাইল চাই পেলাই শুৱা নাই আৰু গৰমৰ কাৰণে। শুম আৰু ভাত পানী খোৱা হয় অ, খালোঁ- খালোঁ ভাত পানী এই আজি মাংসকে আনিলে মাংস হয় মানে মাংস বনালোঁ মাংস বনাই তেনেকে খাই কৰি ভাত বাৰু খালোঁ কেতিয়াবাতে খাই কৰি আকৌ এনেই বহি আহ পেলাই মোবাইল চাওঁতে জানে নহয় আৰু মোবাইল চাওঁতে সময় লাগে।
এই বিচনাত উঠিও সেইটোৱেই বিচনাত উঠি নোৱাৰো। ক'ত আৰু পটপতে শুৱা যায় মোবাইলটো চাই থাকোঁতে যায় অলপ সময়। সেইটো কাৰণে- সেইটো কাৰণে মোবাইল চালোঁ মোবাইল চাই কৰি এতিয়া যেনিবা হেৰি কৰে তোমালোকে কি বনলা?
মই এই জিকা আলু তেনেকে জোল বনালোঁ আৰু ভাত। দালি -চালি আজি নবনালোঁ। আজি অলপ মানে হেৰিকে খাইছো আৰু।
এইটোৱেই।
গৰম যিটো পৰিছে সেইটোৰ কাৰণে তেনেকে খাইছোঁ ঠাণ্ডা ঠাণ্ডা পৰিব অলপ যে জিকা খালে তাকে মই কিবা এটা ভাব ভাবিছোঁ মই ব্যৱসায় এটা কৰিম বুলি ভাবিছোঁ। কাপোৰৰ ব্যৱসায় এইটো কাপোৰৰ ব্যৱসায়।
অ, বোৱা কাপোৰ ছাঁগৈ
অ, বোৱা কাপোৰ -বোৱা কাপোৰ হ'লচেলৰ দোকানৰ পৰা আনি পেলাই ব্যৱসায় কৰিম বুলি ভাবিছোঁ মানুহৰ ঘৰৰত বিক্ৰী কৰিবগৈ লাগিব। আৰু ধৰা এতিয়া এনেকে দিয়া দোকানে-দোকানেওঁ দিবগৈ লাগিব। বোৱা কাপোৰ আজিকালি ধুনীয়া - ধুনীয়া ওলাইছেতোন।
সেইটোৱে ইটোৱে আজিকালি
আছে- আছে বাৰু ময়ো লৈছোঁ বাৰু কিন্তু হ'লেও বাৰু তুমি যদি কৰা তেনেকে কৰিব পাৰি যদি ময়ো মানে কি আৰু এনেই ধৰাচোন হেৰি কৰি থাকোঁ মানে আজিকালি বোৱা কাপোৰ অ, ধৰাচোন তায়ে নহয় দোকান বিলাকত আজিকালি মানে সেইনে গাঁৱলীয়া মানে গাঁৱৰ মানুহবিলাকে বহুত বয়টো কাপোৰ কানি আৰু এইবিলাক বৰ কৰি পেলাই মানে গামোচা হওক গা মানে কি এইবিলাক বোৱা চেড হওঁক এইবিলাক বহুত মানুহে বনায় থাকে পোৱা ছেটবিলাক আৰু মানুহৰ দামো বহুত নহয়। একেবাৰে সাধাৰণ এযোৰ কাপোৰতে বাৰশ তেৰশ আকৌ মিচিং ছেটবিলাক ক'বই নালাগে মিচিং ছেটতে একেবাৰে তিনি হাজাৰ, পাঁচ হাজাৰ এনেকে লয়।
তাকে এতিয়া কাপোৰৰ ব্যৱসায়টো কৰিলে ভাল- লাগিব কাৰণ কাপোৰ আজিকালি মানুহৰ লাগে বুৱা কাপোৰতো মানুহ আজিকালিতো আৰববেছিভাগ মানুহে বোৱা কাপোৰে পিন্ধে। আৰু বোৱা কাপোৰবিলাকৰ দামো বেছি আৰু দামটো চাই বস্তুটোও ভাল। আৰু বস্তুটুটো ভাল কাৰণে মানুহে লবলৈও বিচাৰে যে ওলাই যাব লাগিব বিকি কৰিব কাৰণে আৰু কাপোৰ বিলাকো ভাল- ভাল কাপোৰে অনা হৈছে গতিকে তোমালোক আহিবা আমাৰ তাত আৰু লগৰ মানুহকো লৈ আহিবা ছিয়া বাগ কানে কাপোৰ ইমান দাম দৰ হয় নহয় মন পচন্দ হলেতো নিবায়ে। আৰু শুৱালকুচি দোকানৰ -দোকানৰ পৰাতো কাপোৰ বিলাক উঠাই অনা হৈছে চাবলে আহিবা।
চাও যাম দিয়া এদিন চাবলৈ। সেইটোৱে- সেইটোৱে মানে কি জানা আজিকালি মানে কি হয় কাপোৰ মানে মানুহে পইচাটো নাচায় মানুহক মানে ভাল কাপোৰ লাগে যদি মানুহে কাপোৰ বিলাক মানে ধুনীয়া হয় দেখিবলৈ বোৱা যিটো ভাল হয় মানুহে পইছা বলৈ মানুহে বেয়া নাপায় মানে মানুহে যিমান পইচা হ'লেও কিনিবই। মানে মানুহৰ মানে আজিকালি কংকন ধেমাজিতো মানুহে বোৱা চেদবিলাক বহুত- ধুনীয়া- ধুনীয়া বনায় তাত -তাততো মানুহে ইমান দাম কিন্তু হ'লেও মানুহে কিনেই। এনে কি বস্তুটোটো ভাল হ'ব লাগিব ভাল হ'লে মানুহে দাম হ'লেও কিনিব তেনেকুৱা মানে
সেইটোতো হয়েই মানুহে ভাল বস্তুৱে কিনে ন' আজিকালি ভাল বস্তুয়েই লাগে এতিয়া কাপোৰযোৰ ধৰা ভাল কাপোৰ কানি মানুহেটো ভাল কাপোৰ কিনিবলেকে বিচাৰে এতিয়া দোকানলৈ গ'লে ভাল- ভাল দোকানত সোমাইতো এতিয়া ভাল -ভাল কাপোৰেই বিচাৰে আৰু যিমানেই দাম নহওঁক কিয় কাপোৰ তোৰ ল'ৰাই যে দামটো লই নাচায় ন' কাপোৰটোহে চাই এইযোৰ কাপোৰ মোৰ ভাল লাগিছে। তে যিমান দাম নহওঁক কিয় ত ' কাপোৰটো পচন হ'লে মানুহেটো ল'বই। আৰু তাৰোপৰি মানে হাতে বোৱা কাপোৰটো মান বেছি লয় অ, হাতে বোৱাটো হ'লে মানে বেছি ভাল পায় চবেই। সেইকাৰণে মানে কাপোৰ -কাপোৰ ব্যৱসায়কেই কৰিব লৈছোঁ। তোমালোকো আহিবা অকমান সহযোগ কৰিবা ভাল লাগিব।। আৰু ধৰা আমাৰ কাষ্টমাৰ লগাই দিবা কাষ্টমাৰ লগাই দিলে তেতিয়া তোমালোকৰও কৰে কিবা এটা প্ৰফিট হ'ব মোৰো প্ৰফিট এটা হ'ব।
এইটোৱে- এইটোৱে মই বাৰু আমাৰ মানে লগৰবিলাকেও বোৱা ছেট বিচাৰে বাৰু নিবিচাৰ এ নহয় আজিকালি মানুহবিলাকে বোৱা চেটটো ভালেই পায় মানে কি হয় বোৱা চেটটো পিন্ধি আৰাম আছেতো। বহুত পিন্ধিবলে আৰাম আছে যে। সেটো কাৰণে বাৰু বোৱা কাপোৰবিলাক বিচাৰে মই বাৰু লগৰকেইজনীক ক'ম যে এনেকে আমাৰ লগৰবোৰে মানে ব্যৱসায় কৰিছে এনেকে এদিন যাম লৈ যাম বাৰু তোমালোকৰ ফালে গ'লে তেতিয়া ধৰাচোন লৈ আহিব। পাৰিম যদি ভাল লাগে কাপোৰৰ কালেকশ্যনটো যদি তোমাৰ ভাল হৈছে। মানে ভাল কালেকশ্যনটো ভাল কৰিব লাগিব মানে যোনটো ভাল হয় মানে কোৱালিটিটো ভাল হ'লে তেতিয়া মানুহে এনেও ল'ব সেইটো কাৰণে মানুহে তেতিয়া ল'বই
সেইটোৱে মানুহৰ কাপোৰযোৰ ভাল হোৱাতো লাগে ন'।
তুমি চাব কাপোৰটো চাব শুৱালকুছিৰ পা উঠাইছা নে কি নে?
অ, শুৱালকুচিপা উঠাইছোঁ মিচিং চেট আৰু পিনে কিবা এ মেচিং চেট আৰু গৰমত পিন্ধিব পৰা এতিয়া ভইলৰ কাপোৰ। তাৰপিছত শাৰী এনেকে মানে অলপ কাপোৰ কানি, ব্লাউজ আৰু কিবা কিবি মানে ব্লাউজ এনেকে বহুত বস্তু উথোৱা হৈছে ব্লাউজ
সেইটোয়ে- সেইটোয়ে অ, এনেই এটা কথা কাম কৰিব পাৰি তোমালোকৰ ওচৰতে দোকান এখন মানে বহাই পেলাই তেনেক এ ধৰাচোন সেই দোকানখনত মানে দোকান এখনকে কৈ ল'ব পাৰি তেতিয়াওঁ বেয়া নহয় কিন্তু।
দোকান এখন খুলিম বুলি ভাবিছোঁ। দোকান এখন খুলিম বুলি ভাবিছোঁ হেল্ল',
সেইটোৱে তেনেকৈও বেয়া তেনেকৈও বেয়া নহয় দোকান এখন যদি ওচৰত দোকান এখন ওচৰতে মানে ধৰাচোন খুলি ল'লে তেতিয়া ভাল হ'ব আৰু দোকানখন খনতে বহি থাকিলে এতিয়া ধৰাচোন ঘৰে- ঘৰেতটো ইমান আৰু আজিকালি ইমান গৈ থাকিবলে মন নাযায়। ৰ'দ আৰু যিখন ৰ'দ গৰমত এনেকে গৈ থাকিব মন নাযায় যদি তোমাক মানে পইচা কেইটামান খৰচা হ'ব খৰচা হ'লেও তোমাৰ মানে ঘৰতে মানে ওচৰতে দোকান এখন হেই হেৰি কৰি লৈ পেলাই তাতে দোকানখনতে ধৰাচোন ভালকৈ য তে মানে কাপোৰ কালেকশনখিনি কৰি দিয়ে ভাল কোৱালিটি হয় তেতিয়া মানুহে ধুনীয়াকৈ লৈ যাব মানুহে দোকানৰ পাই লৈ যাব তুমি পাৰিলে
তাকে দোকানখনে খুলিম বুলি ভাবিছোঁ দোকানখন খুলিলে ভালো হ'ব তাৰছত- তাৰপিছত সময়খিনিও যাওঁ তাতে বহি বহিব পাৰিম সময়খিনিও যাব আৰু ভালো লাগিব মানুহ লগ পাম আৰু নানা ধৰণৰ কথা-বতৰা পাতা পাতিব পাৰি বহুত কথা কাপো কাপোৰ-কানি দাম দৰ বিলাকো কৰিব পাৰিম এতিয়া দোকানত দোকানএখন থাকিলে মানে কি হয় মানুহে তেতিয়া আহিব কাষ্টমাৰবিলাকো আহিব। আৰু ঘৰে- ঘৰে গ'লে কষ্টও হয় আৰু ইমান গৰমত ঘৰে-ঘৰে যাবও নোৱাৰি দোকানখন থাকিলে এতিয়া কাষ্টমাৰ ঘৰলে আহি কাষ্টমাৰ দোকানলে আহিব তাৰ পাই কাপোৰ কানি লৈ যাব পাৰিব আৰু মোৰ ভাল হ'ব ৰেহাই হ'ব মোৰ। এ গৰমৰ পৰাও মই অকমান ৰক্ষা পাম আৰু যিহেতুকে যিটো গৰম পৰিছে এই গৰমত মানুহে কাপোৰ লৈ ওলাই যায় ওলাই পেলাই যোৱাটো সম্ভৱ নহয়। গতিকে মই ভাবিছোঁ মানে এই ঘৰটো কাৰণে খন খোলা কথাই ভাবিছোঁ খুলি পেলাই তাতে কা বহিম আৰু দিনটো। এ ৰাতিপুৱা দচটা পা বহিলেও বাৰটা, এটা নে দুপৰীয়া সময়ত বাৰটালৈকে বহিলো, তাৰপিছত আকৌ পিছবেলা তিনিটাৰ পা ৰাতি সাতটা, আঠটালৈকে বহি পেলাই তাতে কাপোৰ কানি বিকি হ'ব। আৰু কিছুমান কামো কৰিব পাৰিম তেনেকোৱা হলে ভালেই আৰু তোমালোক তোক সহায় কৰিব অলপ
সেইটোৱে সেইটোৱে আমাৰ ফালৰ পৰা যাম বাৰু আমি বাৰু মানে এনেকে লগৰ কৰিয়ে লৈ কৰিয়ে যাম তেতিয়া ধৰাচোন হেৰি হ'ব মানে সেয়া তুমি খালি ভাল ভাল কাপোৰ আনিবা, মানে বোৱা চেটবিলাক ভাল ভাল আনিবা। মানে আজিকালি যোনবিলাক মানে এই যোনবিলাক মানে ইমান নৰ্মেলি ওলাই থাকে সেইবিলাক আনিব নালাগে অলপ মানে বেলেগ হ'ব লাগে মানে বেলেগ হ'লে তেতিয়া মানুহৰ পতককতে মানে ৰখি নাথাকে। মানুহে মানে লৈয়ে যাব আৰু কাপোৰযোৰ তেনেকোৱা হয় মানে। যোনবিলাক মানে ভাল ভাল হেৰি হয় ন সেইবিলাক আনিলে মানুহে পুতুককে পুতুককৈ লৈ যায় তেনেকোৱা হয় মানে।
এই তোমালোকৰ ওচৰতো এয়া দোকান তেনেকা বিচাৰে সেইটোৱে তোমালোকৰ ওচৰতো দোকান তেনেকৈ কাপোৰৰ দোকান আছে নেকি ওচৰত?
আছে আছে কাপোৰৰ দোকান থাকিলও মানে ইমান ভাল কাপোৰ নহয় আৰু। অলপ মানে ধৰা কাপোৰ বিলাক অলপ কম ৰেঞ্জৰ। কিন্তু বোৱা কাপোৰ বিয়াত বিক্ৰী কৰিলে মানে অলপ দোকানখন খুলিলে তেতিয়া ভাল হ'ব তেতিয়া চেলো হ'ব। আৰু মানুহ বিলাকে আজিকালি বোৱা কাপোৰতো বেছি গুৰুত্ব দিয়ে ন। বোৱা বোৱা কাপোৰ থাকে বোৱা কাপোৰ পিন্ধিবলৈও ভাল লাগে। আৰু মানে কি কি যিকোনো মানুহে আজিকালি বোৱাটো বেছি বিচাৰে
সেই
মিচিং চেটবোৰ বেছি ভাল পায় মানুহে
মিচিং চেটটো ভাল মিচিং চেট ভাল মানুহৰ ভালেই হয় মিচিং চেটটো মানুহে আজিকালি বহুত চলিছে মিচিং ছেট বহুত বা মানুহে বহুতেই কিনে মিচিং ছেটেতো কিছুমানেতো একেবাৰে আজিকালি একেবাৰে কম ফুলৰবিলাক হ'ল তিনি হেজা হাজাৰ টকা তিনি হাজাৰ পঁচিশ নহ'লেতো এনেই দাম দাম মানে হেবিত ফুলবিলাকৰতো একে পাঁচ হেজাৰ ছয় হেজাৰ এনেকৈ লয় বেছি হেভি ফুলবিলাক। অ বহুত দাম আজিকালি একেবাৰে
দহ হেজাৰলৈকে আছে, দহ হেজাৰ পৰা মইতো বেছি দাম মানে বেছি দামৰটো নুঠাও হ'লেও মানে ধৰক পা তিনি চাৰি হাজাৰ পৰা উঠাম আৰু উঠাম বুলি ভাবিছো প্ৰথমতে চেল হ'ব লাগিব ন
সেইটোৱে মানুহে মানে কি আৰু বহুত বেছি দামীও আনিব নালাগে বহুত বে ছি দামী আনিলেও আকৌ মানুহে কিনিব নোৱাৰে ন নৰ্মেলি যোনটো মানে ধৰক চলি থাকে মানে তেনেকোৱা কাপোৰযোৰো ধুনীয়া হ'ল আৰু দামটোও মানুহে দিব পাৰিব মানে কিনিব পাৰে সাধাৰণ মানুহেও কিনিব পাৰে তেনেকোৱা হ'লে মানে মানুহ তেনেকোৱা হ'লে মানে মানুহৰ ভাল যদি বহুত বেছি হৈ যায় তেতিয়া মানে মানুহে কিনিবলৈ অকণ ধৰচোন সাধাৰণ মানুহ গ'লেও কিনিবলৈ অকণ মানে মানুহৰ দিগদাৰি হয় তেনেকোৱা টান পায় সেইটোৱেটো পইচা
টো আৰু মানুহেতো সদায় বস্তুটো ভাল বিচাৰে কিন্তু দামটো বেছি বিচাৰে বেলেগে আকৌ দাম বেছি হ'লে এই বস্তুটোৰ প্ৰতি মানে মানুহৰ অলপ আকৃষ্টতো নোহোৱা হৈ যায় ন আ আকৰ্ষণ বোলা বস্তুটো নাইকিয়া হৈ যায় সেইকাৰণে অলপ মানে কম ৰেঞ্জ জবি আনিলে তেতিয়া মানুহ ল'বও আৰু তোমাৰ চেলো হ'ব
সেইটোৱে সেইটোৱে সেই তেনেকে কৰি পেলাই
দোকানখন দোকানখন খোলাটো হ'ব আৰু দোকান খন খুলিম কিন্তু লগতে তোমালোকো সহযোগ কৰিবা তেতিয়া ভাল লাগিব আৰু তোমালোকৰ লগৰবোৰাকো লৈ আহিবা মাতি আনিবা কাপোৰ কানি দেখুৱাম প্ৰথমতে মানে ঘৰতে হব ন তাৰপিছতহে লাহে লাহে আৰু দোকান এখন খুলিবলৈ আৰম্ভ কৰিম আৰু
সেইটোৱে সেইটোৱে মানে প্ৰথমতে ঘৰতে ধৰ কৰি ললা ব্যৱসায়টো মানে আৰম্ভ কৰিলা মানুহে যেতিয়া জানা হ'ব ধৰ মানুহে গম পাব তেতিয়া ধৰ মানুহ এনেও আহিবই ঘৰলৈকো আহিব লাহে লাহে আকৌ ধৰক সেইটোয়ে লা লাহে লাহে পইচা ধৰক অকণ মানে গোটাই গোটাই ধৰাচোন পতকতেতো ইমান পইচাওতো লাগিব পতকতে ইমান পইচাওতো নাপাবা সেইটো কাৰণে মানে অলপ পইচা পাতি গোটাই আৰু তাৰ পাছত ধৰ লাহে লাহে দোকানখন পি ছলৈ শুই থাকিব আৰু
তেতিয়া পইচা পাতি অ মেইন মানুহৰ পইচাই দৰকাৰ পইচা হলে সকলো কাম কৰিব পাৰে এতিয়া দোকানখনন ল'ম বুলি ক'লে এতিয়া পইচা লাগিব পইচা পইচা হোৱাৰ পিছতে দোকান এখন আকৌ চিকিউৰিটি মানিও দিব লাগিব দোকানখনত চিকৰতি মানি দিয়া এ নাই কম এক লাখ মান টকা চিকিউৰিটি মানি দিব লাগিব সেই চিকিউৰিটি মানি খিনি দিলেহে আমি দোকান এখন খুলিব পাৰিম কিনা গতিকে মানে ঘৰতে কিনা মান ঘৰতে কৰিম তাৰপিছতে লাহে লাহে ব্যৱসায়টো যেতিয়া ডাঙৰ হ'ব লাগে লাহে দিব